নমস্কাৰ
নমস্কাৰ। শুনা পাইছেনে আপুনি?
হয় পাই আছো, কওক
হয় হয়। আপোনাৰ খবৰ ভালনে?
ভাল ভাল। আপোনাৰ?
ভাল ভাল। আপোনাৰ খবৰ ল'বলৈ আপোনাক আজি মনত কৰি পিনে এবাৰ খবৰ লওঁ বোলো,
হয় নে হয় নেকি?
হয়। হয় গৰমৰ বন্ধ চলি আছে নহয় আপোনালোকৰ?
গৰমৰ বন্ধ চলি আছে। যাম বাৰু নিশ্চয় সময় উলিয়াই।
হয়।
আপুনি ক'ত ঘৰতেনে এতিয়া?
হয় ঘৰতে আছোঁ।
হয়।
আপোনাৰ ন নতুনকৈ, হয় হয়, ভাল ভাল। আপোনাৰ নতুনকৈ এখন কিতাপ আনিছিলোঁ। তাকেই এবাৰ চাই আছো আৰু।
কি কিতাপ?
অসমৰে আপোনাৰ অসম ইয়েৰ বুক বুলি।
হয় নেকি?
হয়। তাতে আজি বিভিন্ন ধৰণৰ হয় হয়, বিভিন্ন ধৰণৰ কথা শিকিলোঁ।
অ অ, সেইখন কিতাপ মোৰো আছে বাৰু।
আপোনাৰো আছে নেকি? হয়।
উ
হয় তাতে কিছুমান আপোনাৰ আলি আই লিগাৱৰ কথা চালো আজি আপোনাৰ মিচিং সম্প্ৰদায়ৰ। বিষয়ে, জোনমিল মেলাৰ বিষয়ে পঢ়িলো। জোনমিল মেলা গৈ পাইছেনে আপুনি?
জোনবিল মেলা মই এবাৰ গৈছিলো বাৰু।
গৈছিলে হয়, অসমৰ মৰিগাঁও জিলাৰ অনুষ্ঠিত হয়। হয় মাঘ বিহুৰ সময়ছোৱাত। জানুৱাৰী মাহৰ মাজভাগ মানত হয় আপোনাৰ শস্য চপোৱাৰ সময়ত।
হয়
হয়।
আপুনি গৈছে নেকি?
হয় মই গৈ পাইছো।
উম গৈ ভাল লাগে বাৰু যিহেতু বিনিময় পথাৰ প্ৰধান সেইটো প্ৰথাই চলিত আছে এতিয়াও।
হয় হয়।
তাৰ কাৰণেইটো জোনবিল মেলা জোনবিল মেলা বিখ্যাত ন বিনিময় প্ৰথাৰ কাৰে ণে
হয়। আপোনাৰ জোনবিল মেলাৰ বিষয়টো আপোনাক কলোৱে। সেইটো আপুনি জানে বুলিয়ে ক'লে।
উম। ইমান খিনিও নাজানো বাৰু আপুনি যদি পঢ়িছে তাৰ বিষয়ে ক'ব পাৰে।
সেইখিনিয়ে বাৰু আপোনাৰ প্ৰশ্ন বা জানিবলগীয়া সেইখিনিয়ে যে মৰিগাঁও জিলাত হয় সেইখিনিতো মই কৈয়ে দিলো। আৰু অকনমান আপোনাৰ এইখিনিয়ে যে তাত আপোনাৰ মেলা খন অগ্নিৰ উপাসনাৰ সৈতে আৰম্ভ কৰে। য'ত আ আপোনাৰ বিভিন্ন সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে আৰু আপোনাৰ ইয়াৰ পিছত তিৱা লালুং জনজাতিৰ ৰজা বৰ্তমানৰ গোভা ৰজাই আয়োজন কৰা এক সামূহিক ভোজ ৰখা হয়। তাতে এটা ভোজ খোৱা হয় আৰু। তেনেকুৱা।
ঠিকেই আছে বাৰু।
আৰু জোনবিল মেলাখন কোনটো সম্প্ৰদায়ৰ লোকে আয়োজিত কৰে এইটো জানে আপুনি?
নাজানো বাৰু কোনে
হয় তিৱা লোকসকলৰ দ্বাৰা আয়োজিত কৰা হয়।
উম।
আৰু কাজিৰঙাৰ হাতী উৎসৱটোৰ নাম শুনিছে?
হাতী উৎসৱো হয় নেকি?
হয়।
এইটো শুনা নাছিলো আগতে।
হয় কা আপোনাৰ হাতীৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে অসমৰ কা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত হাতী উৎসৱ অনুষ্ঠিত কৰা হয়।
উম
হাতীক বিলুপ্তিৰ দিশে যোৱাৰ পৰা ৰক্ষা কৰিবলৈ আৰু আপোনাৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলোকে যাতে সজাগতা মানে কৰি তুলিব পাৰে। আমি নাজানিবও পাৰোঁ কাৰণ আজি কালি দেখিবলৈ পোৱা যায় চব বিলুপ্তিৰ পথতে যাই আছে। সেইটো কাৰণত যাতে হাতী আপুনি ভালদৰে সংৰক্ষন কৰিব পাৰোঁ। হাতীৰ প্ৰয়োজনীয়তা কি? সেইকাৰণে মানে কাজিৰঙাত হাতী উৎসৱ অনুষ্ঠিত কৰা হয়। আৰু ইয়াক প্ৰতি বছৰে ফেব্ৰুৱাৰীত আয়োজন কৰা হয়।
হয় নেকি?
হয়।
ফেব্ৰুৱাৰী মাহত?
ফেব্ৰুৱাৰী মাহত। দুহেজাৰ তিনি চনৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই উৎসৱটো সপ্তাহ জুৰি অনুষ্ঠিত হৈ আহিছে।
উম!
আৰু ইয়াতে হয়-হয়, কওঁকচোন? কওক-কওক, আপুনি কওক?
কাজিৰঙাত তো গঁড়ৰ বাবেও বিখ্যাত ন কাজিৰঙা।
হয়-হয়, গঁড়ৰ বাবে বিখ্যাত। গঁড়ৰটো আৰু সকলোৱেই জানে কিন্তু হাত হাতীৰ উৎসৱটো এইটো সকলোৱেই জানে নাজানেই।
হয়।
হয় আৰু হাতীৰ উৎসৱ-উৎসৱটোত হাতীবোৰৰ লগত কেনেকুৱা কি কৰে এইটো জানিলে আপুনি আচৰিত হৈ যাব। হাতীবোৰক ৰঙীন-ৰঙীন পোচাকেৰে সু-সজ্জিত কৰি তোলে। আৰু আপোনাৰ হয় খেলা হয়, হাতী দৌৰ হয়, নৃত নৃত্য হয়। দৰ্শকে মানে উপভোগ কৰিবলৈ আহে আৰু। আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানো হয়। শিল্পীক আমন্ত্ৰ আমন্ত্ৰণ কৰে তেনেকুৱা আৰু। আজি এটা ভাল কথা শিকালোঁ আৰু আপোনাক।
হয়-হয়। কেতিয়াবা-কেতিয়াবা টাইম পালে চাব যাব লাগিব।
হয়। আৰু আপুনি দিহিং পাটকাই উৎসৱ জানেনে নাই?
নাই এইবিলাক-এইবিলাক উৎসৱৰ বিষয়ে আগতে তেনেকৈ গম পোৱা নাই।
হয়। দিহিং পাটকাই উৎসৱটো আপোনাৰ অসমৰ তিনিচুকীয়া জিলাৰ নাম শুনিছে নে? হয়। অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানীত দিহিং পাটকাই উৎসৱ আয়োজিত কৰা হয়।
উম
আৰু আপোনাৰ অসমৰ বিবিধ সংস্কৃতিৰ প্ৰচাৰৰ বাবে দুহেজাৰ দুই চনত অসম চৰকাৰে দিহিং পাটকাই উৎসৱটো আৰম্ভ কৰিছিল। সেই উৎসৱটোৰ দুহেজাৰ দুই চনত যেতিয়া উৎসৱটো অ আপোনাৰ প্ৰথমবাৰৰ বাবে হৈছিল তেতিয়া আপোনাৰ মুখ্য অতিথি আছিল ভাৰতৰ তেতিয়াৰ সময়ৰ ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালাম।
হয়
তেনেকুৱা আৰু জনজাতীয় মেলা, চাহ সাহিত্য ভ্ৰমণ, দুঃসাহসিক ক্ৰিয়া বন্যপ্ৰাণীৰ ভ্ৰমণ এইবিলাক কা এইবিলাকেৰে মানে অনুষ্ঠিত কৰা হয় আৰু উৎসৱটো। আৰু জানুৱাৰী মাহত হয়, দিহিং পাটকাই উৎসৱটো।
হয়।
আৰু এই উৎসৱটোৰ মূল লক্ষ্যটো কি জানে, দিহিং পাটকাই উৎসৱৰ? ৰাজ্যখনত পৰ্যটন বৃদ্ধি কৰা।
অ।
তেনেকুৱা তাৰপিছত আপোনাক আৰু মাজুলী উৎসৱৰ বিষয়েতো শুনিছে? মাজুলী গৈছে নে কেতিয়াবা?
মাজুলী এবাৰ গৈছিলোঁ।
এবাৰ গৈছিল হয়, ৰাসৰ সময়ত। হয় হয়, ভাওনাৰ কাৰণে বিখ্যাত বাৰু।
এহেত
হয়, মাজুলী আমাৰ পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ।
হয়, সেইটো জানোঁ বাৰু।
অ' অ', মাজুলী উৎসৱটো আপোনাৰ নৱেম্বৰ মাহৰ শীতকালত লুইত নদীৰ পাৰত অনুষ্ঠিত হয়।
উম।
আৰু উৎসৱটো মুঠ চাৰি দিন ধৰি চলে, ধৰক কেইবাটাও জনজাতিৰ লোকে তাতে সাংস্কৃতিক প্ৰদন প্ৰদৰ্শন কৰে, ধৰক আপ আপুনি ক'লে নহয় ভাওনা হয়, ভাওন না হয় বিভিন্ন ধৰণৰ হস্তশিল্প, পোচাক পৰিধান কৰি তেওঁলোকে তেনেৰে তেনেকৈয়ে মানে এই মাজুলী উৎসৱটো কৰে।
হু হুম।
আৰু ইয়াৰ উপৰিও আপোনাৰ ৰংকী আৰু চমাংকান উৎসৱৰ নাম শুনিছে?
নাই, নাই।
এই ৰংক্ৰে আৰু যোনটো ছমাংকান উৎসৱ এইটো কাৰ্বি আংলঙৰ এক থলুৱা জনাজা তিয়ে উদযাপন কৰা দুটা উৎসৱ।
হয় নেকি?
ৰংকাৰ বসন্তকালত আৰু নতুন বছৰৰ আৰম্ভণিতে পৰিবেশন কৰা হয়। নতুন বছৰৰ আৰম্ভণি মানে বসন্তকালত আৰু। তেতিয়া কৰা আৰু গোটেই গাওঁখনৰ বৃদ্ধ পুৰুষসকলে লগ হৈ সকলোৰে মংগলৰ বাবে দেৱ - দেৱীক প্ৰাৰ্থনা জনায়।
উম।
তেওঁলোকে যাতে ভালকৈ শস্য চপোৱাব পাৰে তেনেকুৱা আৰু মহিলাসকনে উপাসনা কৰাৰ ক্ষেত্ৰত অনুমতি দিয়া নহয়। মানে উপহ মহিলাসকলক মানে আৰাধনা কৰিব দি, আৰাধনা কৰিব মানে নি দিয়ে।
হুম।
এনেকুৱা আৰু বৃদ্ধ সকলয়ে কৰে। থাকে নহয় কিছুমান আপোনাৰ ধৰক এতিয়া তেওঁলোকৰ সেইটো নিয়ম কিন্তু এতিয়া আমি ক'লে এইবিলাক অন্ধবিশ্বাস বুলিয়ে কম।
ওম।
কাৰণ তেনেকুৱাতো একো কথা নাথাকে।
কিবা নিয়ম থাকিব পাৰে?
হয়, হয়, নীতি-নিয়ম কিছুমান মানি আহিছে আৰু।
আগৰ দিনৰ পৰাই যি, প্ৰচলিত হৈ আছে আৰু।
হয়, হয়! আগৰ দিনৰ পৰা প্ৰচলিত হৈ আছে, হৈ আহিছে। কিন্তু, এতিয়া, সময়ৰ লগে লগে সেইবোৰ আপোনাৰ সলনি হ'ব লাগে। কাৰণ, এটা আপোনাৰ যদি, উৎসৱ পাতি পিনে, মহিলা খিনিক ধৰক, আগভাগ ল'ব দিয়া নহয়, এইটোতো ভাল কথা নহয়। কি নিয়ম বা তেওঁলোকৰ এইটো, এইটো নাজানোঁ বাৰু।
উম!
আৰু এটা উৎসৱৰ নাম শুনিছিলোঁ, মই! চমাংকান বুলি। এইটো তেওঁলোকৰ মৃত লোক লোকৰ সৈতে সম্পৰ্কিত।
নাজানোঁ বাৰু ইমান খিনি।
হয়, হয়! এই, চমাংকান উৎসৱটো, কাৰ্বি লোকসকলৰ কাৰণে আৰু। তেওঁলোকে মানে, মৃত্যুৰ সময়ত এই, উৎসৱতটো পাতে।
উম!
চাৰি দিন, চাৰি ৰাতি হয়, অবিৰত ভাৱে চলে। আৰু মানে, কেনেকুৱা প্ৰতিজন ব্যক্তিৰ বাবে এইটো বাধ্যতামূলক।
এইটো কিয় পাতে! আত্মাৰ সদগতি আৰু শান্তিৰ বাবে, এই চমাংকান উৎসৱটো পাতে।
উম!
তেনেকুৱা! আৰু আপুনি ৰাসৰ কথা কৈছিল নহয়, ৰাসৰ বিষয়ে, কৈছিল, ৰাস আমাৰ শুৱালকুছিতো হয়। বহুত
হয় বাৰু! শুৱালকুছি, নলবাৰী।
মাজুলী, হাউলী।
উম! পলাশবাৰী, এইবিলাকত হয় বাৰু গৈছোঁ। ত' আৰু মই, বহুততে ৰাস চাবলৈ।
হয়, হয়! ৰাসলীলা আপোনাৰ, শৰৎ কালত, অক্টোবৰ- নৱেম্বৰ মাহত, পূৰ্ণিমাৰ দিনাখন। আপোনাৰ হয়, তেনেকুৱা?
হয়!
হাউলিৰ ৰাস খন, হয়, হয়, গৈছোঁ। মই নলবাৰীত গৈছোঁ। আপোনাৰ মাজুলীত গৈছোঁ, শুৱালকুছিত গৈছোঁ।
নলবাৰীততো বহুত ডাঙৰকৈ হয়, ৰাসখন! বহুত মানুহ আহে।
হয়, বহুত মানুহ হয়। বহুত মানুহৰ সমাগম হয়! তেনেকুৱা! ইয়াৰ উপৰিও আপোনাৰ, কৰম পূজাও আছে, কৰম পূজাতো আপোনাৰ, অসমৰ চাহ জনজাতিৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ কৃষি উৎসৱ।
হয়, সেইটো শুনিছোঁ বাৰু মই।
হয়, ইয়াক সাধাৰণতে আপোনাৰ ভাদ মাহৰ একাদশী পূৰ্ণিমাৰ দিনাখন, উদযাপন কৰা হয়।
হয়।
টোপনি ধৰিছে নেকি আপোনাৰ?
কি ক'লে?
টোপনি ধৰিছে নেকি?
নাই নাই। আৰু তেনেকুৱা কিবা আছে নেকি পূজা হওক, উৎসৱ হওক? যি অ তেনেকুৱা আৰু কিবা পূজা আছে নেকি? পূজা হওক, উৎসৱ হওক, যি আমাৰ সংস্কৃতি- লগত জড়িত।
অ উৎসৱ আছে বাৰু, ধৰক এতিয়া বৈশাগু উৎসৱ আছে, দৌল উৎসৱ আছে, বৈশাগু উৎসৱ- টো বিষয়ে আপুনি নাজানিব পাৰে। সেইটো বৈশাগুতো- আপোনাৰ বড়ো কছাৰী লোকসকলৰ দ্বাৰা, আপোনাৰ উঠা আৰু উদ্দীপনাৰে উদযাপন কৰা হয়। এপ্ৰিল মাহত নতুন, মাহ এপ্ৰিল মাহত মানে নতুনক স্বাগতম জনাবলৈ অনুষ্ঠিত কৰা হয়।
উম। তেনেকুৱাতো দুৰ্গা পূজাও আছে।
হয় হয় দুৰ্গা পূজা আছে, দুৰ্গা পূজা আহিবই নহয় এতিয়া, এইবাৰ দুৰ্গা পূজা অক্টোবৰ মাহত।
হয়। দূৰ্গা পূজাটো তো আমাৰ ইয়াতে বহুত ভাল লাগে। আমাৰ ওচৰতে হয় ঘৰত।
হয় হয়, বহুত ডাঙৰকৈ হয় নেকি?
হয় ডাঙৰ কৈ হয়।
হয় ধুম ধামেৰে। দুৰ্গা পূজা বহুত ধুম ধামেৰে পালন কৰা হয়।
হয়। দুৰ্গা পূজা বুলি ক'লেতো আমাৰ একদম আনন্দ। নতুন কাপোৰ কিনি, দূৰ্গা পূজা চাবলৈ যাওঁ।
হয় হয়। দুৰ্গা পূজা মইয়ো খুব ভাল পাওঁ আৰু।
আপোনালোকৰ ফালে হয়নে?
হয় হয়, দুৰ্গা পূজা আমাৰ ফালেও হয়।
উম।
তাতে আমি গুৱাহাটীতো যাওঁ চাব কাৰণে। গুৱাহাটীতো আপোনাৰ- পাণ্ডু বুলি ঠাই আছে নহয়, পাণ্ডুৰ সেই- পাণ্ডু ঠাই আছে নহয়, পাণ্ডু বুলি।
হয়, পাণ্ডু দুত হয়। তাতটো বহুত কেইখন দুৰ্গা পূজা একেলগে হয়। পঞ্চাশ ষাঠিখন দুৰ্গা পূজা একেলগে হয়।
হয় হয় বহুত কেইখন হয় তাতে। গৈ ভাল লাগে।
হয়।
তেনেকুৱা আৰু।
দুৰ্গা পুজাটো কলকাতাটো বহুত বিখ্যাত।
হয় হয়, কলকাতাৰটো বাপৰে বাপ জাক জমকতাৰে, বহুত ধুমধামেৰে পালন কৰা হয়। বহুত মানুহৰ ভিৰ হয় কিন্তু। বহুত মানুহৰ ভিৰ হয় বোলো তাত।
আমাৰ ওচৰতো হয়, আহিব বাৰু দূৰ্গা পূজা চাবলৈ এইবাৰ।
কি, ক'লে?
আমাৰ ইয়াতো দুৰ্গা পূজা হয়, বহুত ডাঙৰকৈ চাবলৈ আহিব এইবাৰতো এশ বছৰ ৰে, হ'ব চাগে আমাৰ দুৰ্গা পূজা।
অ, অ, আহিম দিয়ক, এশ বছৰ বাপৰে-বাপ। এশ বছৰ হ'ব?
হয়, আমাৰ বহুত পুৰণিতো।
হয়, হয়। আৰু আপোনাৰ অম্বুবাচী মেলা হৈ গ'ল, কেইদিনমান আগত। তে, অম্বুবাচী মেলাত গৈছিলনে আপুনি?
নাই, এইবাৰ যাব নোৱাৰিলো।
হয়, হয়, অম্বুবাচী মেলা আপোনাৰ কামাখ্যা মন্দিৰত হয়। এইটো জানেই চাগে, বাৱন্ন টা আপোনাৰ শক্তিবিদ আহ, বা আসনৰ ভিতৰত এটা এইটো এটা।
হ
প্ৰতিটয়ে ভগৱান শিৱৰ সংগী, সতিৰ শৰীৰৰ অংশ প্ৰতিনিধিত্ব কৰে।
হয়।
আৰু ইয়াতে, আহ জনীখন পৰিছিল বাবে তেনেকে শিলত খদিত আছে বাবেই, উম, দেৱীক পূজা আৰাধনা কৰা হয় আৰু।
হয়।
অম্ববাচী মেলাত সমগ্ৰ বিশ্বৰ পৰা হাজাৰ- হাজাৰ সাধু সন্তই এই মন্দিৰ দৰ্শন দৰ্শন কৰিবলৈ আহে, আৰু জুন মাহতে হয় যিহেতু আৰু অ, আপোনাৰ বিশ্বাস কৰা হয় যে ঋতু উৎসৱৰ মাজেৰে পাৰ হয় বুলি দেৱীয়ে দেৱীৰ সেইখিনি সময়, ঋতুসাৱৰ মাজেৰে পাৰ হয় বুলি কোৱা হয় আৰু।
হয়।
আৰু কামাখ্যা মন্দিৰৰ লগতে।
সেইকেইদিনতো, একো মাটি খন্দা হ'ওক বা চা কেতিয়া হ'ওক সেইবিলাক কাৰ্য বন্ধ থাকে ন।
কি ক'লে?
মানে সেইকেইদিনটো গোটেই ধৰা অ, মাটি খন্দা কাৰ্য বা ঘৰত যে আমি চাকি দিওঁ, সেইবিলাকতো বন্ধ থাকে তে সেয়াহে সেই তিনিদিনে একো কৰিব নোৱাৰি।
হয়, হয়। তেনেকুৱা বহুত নিয়ম আছে বাৰু।
হয়।
আৰু ইয়াৰ উপৰিও আপোনাৰ বাইথু পূজা আছে, যেন সোণোৱাল কছাৰী লোকসকলে পালন কৰা এটা কৃষিভিত্তিক পূজা বাইথ পূজাতটো। আৰু এই বাইথ পূজাটো আপোনাৰ শিৱৰাত্ৰিৰ পাছৰ দ্বিতীয় সোমবাৰক কেন্দ্ৰ কৰি। তাৰ আগদিনাৰ যোনটো দেওবাৰ, দেও নমোৱা অনুষ্ঠান অনুষ্ঠানেৰে আৰম্ভ কৰা হয়, আৰু চাৰিদিনীয়াকৈ এই উৎসৱটো পালন কৰা হয়।
হয়।
আৰু এই পূজা, মানে এই যোনটো বাইথ পূজা। এইটো আপোনাৰ বহাগ বিহুৰ লগত সম্বন্ধ আছে।
হয়, নেকি।
হয় হয় আৰু ইয়াৰ উপৰিও আপোনাৰ টুচু পূজা আছে টুচু টুচু পূজা আছে টুচু পূজাতো আপোনাৰ অসমৰ চাহ জনজাতি সকলৰ এক মাংগলিক উৎসৱ আৰু আপোনাৰ এই পূজা মাঘ বিহুৰ উৰুকাৰ দিনাখন আৰম্ভ আৰম্ভ হয় মকৰ সংক্ৰান্তিৰ দিনা আৰম্ভ কৰে পুহ মাহত আৰম্ভ হোৱাৰ বাবেই উৎসৱটো পৌৰ পৰব বুলিও কোৱা হয় টুচু পূজাটো
উম
তেনেকুৱা আৰু
ঠিকেই আছে আৰু বাৰু তোমাৰ পৰা বহুতখিনি বোলো ঠিকেই আছে তোমাৰ পৰা বহুত খিনি জানিব পাৰিলো আজি
হয় হয় ঠিক
উম বহুত খিনি লাভ হ'ল মোৰ
হয় হয় আহিব আমাৰ ঘৰত খবৰ খাতি ল'ব মাজে মাজে
অ যাম বাৰু
ঠিক আছে বাৰু ৰাখিছো
ঠিক আছে দিয়া
ঠিক আছে অহ